হেল্ল'।
অঁ, কি কৰিছে?
অ, এনে বহি আছিলো। কোৱাচোন?
এনেই ময়ো পঢ়ি আছোঁ বাৰু।
আহ আজিৰ দিনটো কেনেকুৱা গল।
আজি দিনটো ব্যস্ত বুলিয়ে ক'ব পাৰি। নাই মানে অনু আছিলে আমাৰ কাৰ্যালয় আমাৰ এটা বস ছিলে এনে কাইলৰ প্ৰতিভা দিিবস প্ৰতিশাৰখতি বত্ৰিছতটমটো বিচাৰিব তাৰ তাৰপিছত সেই প্ৰতিষ্ঠা দিৱসটো মানে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি তাত বিহুও পতা হৈছে তাৰপিছত আকৌ ন পুৰণি সতীৰ্থ থ মানে সতীৰ্থ সন্মিলন এই যে লগ হয় এই তেনেকুৱা ধৰণৰ অনুষ্ঠানো পতা হৈছে একেলগে তিনিটামান অনুষ্ঠান কৰা হৈছে
অ কেনেকুৱা ধৰণৰ অনুষ্ঠান পাতিছে বাৰু
কেনেকুৱা ধৰণৰ মানে আমাৰ এই এই অনুষ্ঠানটো পাতিবৰ কাৰণে দুখন পেণ্ডেল বনাইছে মানে এখন ষ্টেজ য'ত ষ্টেজখনত মানে যিবিলাক ন প মানে পুৰণা সতীৰ্থ আমাৰ ধৰি লওক য'ৰ ইয়াৰ পৰা আমাৰ কাৰ্যালয়ৰ পৰা ওলাই গুচি গ'ল বেলেগ জেগ জাত বদলি গুি গল তেওঁলোকক মা োক জানে ত ব দ আৰু আৰু এখন পেডেল কৰা হৈছে য'ত মানে দৰ্শক বহিবেই দৰ্শক মান আ ছ্ৰ ছ্ৰীবিলাক আছিল আৰু খব ক পছাত ধৰি আহিছে সেইটোহে বেয়া লাগিছে আমাৰ ল'ৰা ছোৱালী চাৰিশ কিন্তু তাৰ ভিতৰত বহুত কম ল'ৰা ছোৱালী আহিছে
অ কিছু সংখ্য্ক চাগে অ কিছু সংখ্য্ক কিছুমান প্ৰব্লেম থাকিব পাৰে চাগে হয়তো অসুবিধাৰ সন্মুখীন হৈছে আহিব পা নাই হয়
অসুবিধাৰ সন্মুখীন মানে তেনেকুৱা ধৰণৰ কথা নহয়
আজিকালি ল'ৰা ছোৱালী বিলাক হয় আজিকালি ল'ৰা ছোৱালী বিলাক ইমান মানে এইবোৰৰ প্ৰতি মানে
আগ্ৰহী নহয় সচেতনো নহয়, স্প্রীহা কমি গৈছে আগ্ৰহী নহয় সচেতন নহয় কি কামত ব্যস্ত থাকে আমিও ধৰিব নোৱাৰোঁ।
হয়, এতিয়া নিজৰ ধৰি লওঁক আ বিহু নৃত্য বা নিজৰ এতিয়া মানে যিবোৰ আমাৰ অসমীয়া কালচাৰ হয় সেইবোৰ ধৰি ৰাখিব নিবিচাৰে, আজিকালি ল'ৰা ছোৱাল বিলাকে, এতিয়া নতুন প্ৰজন্ম এতিয়া বেছি মানে নিজৰ মাজতে ব্যস্ততা এতিয়া কি এতিয়া মোবাইলো মাৰি থাকে চাগে সেনেকুৱাও হ'ব পাৰে।
মোবাইল মাৰি থাকে, মোবাইলত কি কৰে পঢ়েই নে কি কৰে। ধৰিবই নোৱাৰোঁ মানে, সেয়াই এতিয়া ইমান ডাঙৰ অনুষ্ঠান এটা যদি চাৰিশ ল'ৰা ছোৱালীৰ মাত্ৰ পঞ্চাছজন মানহে উপস্থিত থাকে আৰু আনকি বিহু যে পতা হৈছে মুকলি বিহু বহুত দুখৰ বিষয়। সকলোৱে বেয়া পাইছে আমাৰ পুৰণা যিবিলাক সতীৰ্থ আহিছে তেওঁলোকে বহুত বেয়া পাইছে দেখি পেলাই, গোটেই মানে এপাচি শাক কত এটা জলকীয়া টাইপৰ হৈছে। গোটেই খেলপথাৰখন খালী হৈ আছিলে। তাৰপিছত মুকলি বিহুত নাই নাচিবলৈ অহা ল'ৰা ছোৱালীৰ সংখ্যা বহুত কম।
হয়।
আমাৰ এ যি বছৰ প্ৰথম বিহু পতা হৈছিলে দুহেজাৰ বাইছ চনত সেই বছৰ মানে আমাৰ বহুত সেই বছৰৰ শ্ৰেষ্ঠ বিহু বুলি ক'ব পাৰিব মুকলি বিহু সকলো বিলাক ল'ৰা ছোৱালীয়ে যোগদান কৰিছিলে। মানে সকলোবিলাক নহ'লেও মানে ধৰি অ লওক চাৰিশ ল'ৰা ছোৱালীৰ দুশমানতো যোগদান কৰিছিলে। আৰু গোটেই ল'ৰা ছোৱালীৰে ভৰ ভৰ্তি হৈ আছিলে। কাকো ক'ব লগা হোৱা নাছিলে তোমালোক আহিবা। তেনেকুৱা, যিমানে দিন গৈছে মানে ল'ৰা ছোৱালীবিলাকৰ অৱক্ষয় হৈছে বুলি ক'ব পাৰি, অৱনতি।
হয় নিজৰ সংস্কৃতিটো বজাই ৰাখিব জানা নাই বা ধৰি ৰাখিব নিবিচাৰে সেইটোও সেনেকুৱা হব পাৰে, কিন্তু আমাৰ দিনত এনেকুৱা ভাল আছিল যে আমি খেলা ধুলাৰ পৰা আদি কৰি নাচ গানলৈকে আমি মানে গ্ৰহী হৈছিলোঁ আমি আগুৱাই গৈছিলোঁ, খেলত মানে মইও গৈছিলোঁ ছিলো কিন্তু মইয়ো নাপালো পিছে। হয় মই গৈছিলো, খেলত খেলিবলৈ আছিলো মই যোগদানো কৰিছিলো কিন্তু টো এ পুৰস্কাৰ ইমান নাপ পাইছিলো আৰু ধৰি লওক
এতিয়া কথা থাকোঁতে যেনে নে মহাবিদ্যালয়ত পঢ়োঁতে
স্কুলত পঢ়োতে তেতিয়া
অ কিন্তু মহাবিদ্যালয়ত পঢ়োতে তেতিয়া
মহাবিদ্যালয়ত পঢ়োতে মই এয়া হয় ম মানে আিি ম দ্বিতীয়ুৱ লাভ
মহাবিদ্যালয়ত থাকোঁতে আপুনি যোগদান কৰিছে নেকি ছবিি অ প্ৰতিযোগিতাত
কৰিছিলো কৰিছিলো মই এতিয়া মই বি এছ চি পঢ়ি থকা সময়ত মই কৰিছিলোঁ
অঁ অ মই স্কুলত থাকোঁতে মই সকলোবিলাকতে যোগদান কৰিছিলোঁ মানে খেল ধেমালিত অলপ কম যোগদান কৰিছিলোঁ কিন্তু এই ধৰি লওক গান গোৱা কিব কিবি মানে সেই সংস্কৃতি কলা সংস্কৃতিৰ প্ৰতি মই বেছিকৈ আকৰ্ষিত কৰোঁ গতিকে সেইবিলাকত মই যোগান কৰোঁ খেল ধেমালি নি যোতন নকৰোঁ কিন্তু মই সদায় উপস্থিত থাকোঁ দ মইৰ্শক হিচাপে সদায় অচতোক
হয় আমিও তেনেকুৱাই আছিলো ভালে লাগে বাৰু
অঁ দৰ্শক হিচাপে উপস্থিত থাকিছিলে
হয় আপুনি গান গায় নেকি বাৰু
অঁ মই গান গাওঁ মানে গাইছিলোঁ স্কুলত থাকোঁতে গাইছিলোঁ আৰু মই মানে শিক চিৰা ধুোৱাে মানে স্কুলত থাকোঁতে মই প্ৰতিটো গানৰ প্ৰতিযোগিতাতে অংশগ্ৰহণ কৰিছিল কিন্তু মহাবিদ্যালয় তেল থকাৰ পৰা ক' ন জানোেই স প্ৰতিযোগ অংশগ্ৰহণ কৰা বাদ দোঁ ম শক হিচাপে উপস্থিত থাকে
অঁ এতিয়াও গায় আপুনি মাজে মাজে
এতিয়া যাঁও এনেই এনেই এতিয়া মই বাথৰুম ছিংগাৰ
হয় নাই নিজৰ মানে প্ৰতিভা এটা ৰাখিব লাগে ভাল কাৰণ তেতিয়া আপোনাৰ মানে কেতিয়াবা ডিপ্ৰেচন গলে বা কিবা মনৰ অশান্তি থাকিলে গান চান গালে আপোনাৰ ভাল লাগে মনটো
সেইটো হয় কিন্তু এই মই মই পাতি আছিলোঁ ল'ৰা ছোৱালীৰ আজিকালি টো অৱক্ষয় মানে অৱনতি ঘটে পিছে
হয় নিজৰ সংস্কৃতিটোৱে এৰুৱা এৰাই আহিছে হয়
মই এই সিহঁতে পঢ়ে সেই অনুষ্ঠানটোত যদি এৰাই চলিব ধৰিছে য'ত সিহঁতে পঢ়ে তাকেই যদি একো এক বহুতে অংশগ্ৰহণ কৰিবলৈ আগ্ৰহী নহয় সিহঁতক মাত দি আনিব লাগে তথাপি ও নাহে তাৰপিছত যেতিয়া নাহে সিহঁতক যদি বা ইহঁতক মানে ফাইন ভৰোৱা হয় যিটো ফাইনেল কি বুলি কব আপোনাৰ কি বুলি ক'ব দণ্ডনীয় এটা পইচা দিব লগা হয় দণ্ড হিচাপে সিহঁতক সেইবিলাক যদি পইচা পইচাঁও দিব লগা হয় তথাপিও সিহঁতে নাহে মানে পইচাঁ দিব লগা হ'লেও
হয় বৰ দুখৰ বিষয় শুনি পেলাই বৰ বেয়া লাগে
উম আৰু যিমান বছৰ গৈছে মানে সিমান বেয়া হৈ লৰা ছোৱালী বিলাক
আজিকালি ল'ৰা ছোৱালী বিলাকে এতিয়া ডাঙৰকো সন্মান কৰিব নাজানে বা এতিয়া নাজানো আৰু মা বাপেক হয় এতিয়া পঢ়া সময়তো মন কাণ নিদিয়ে হয়তো আপুনিও তেনেকুৱা দেখা পাইছে চাগে
অঁ দেখা পাইছোঁ পঢ়াত মন নিদিয়ে আৰু বেছিভাগ আজিকালি মোবাইলত ব্যস্ত থাকে
হয় মোবাইলে ক্ষতি কৰিছে ল'ৰা ছোৱালীৰ জীৱন আজিকালি পঢ়া শুনাত একে একদমেই মন নিদিয়া হৈছে
উম
কিছুমান ভাল ভাল ক্ষেত্ৰত এতিয়া মোবাইলটো ইউজ হয় মানে ধৰি লওক কিছুমান পঢ়াৰ ক্ষেত্ৰত বা ভাল কিবা বস্তু শিকিব হ'লে নিজে সেইটো মন দিবও লাগে কিব মাক দেউত তাকে চাবও লাগিব যে কোনটো ক্ষেত্ৰত আহ মানে ব্যৱহাৰ কৰিছে মোবাইলটো ভাল ক্ষেত্ৰত ব্যৱহাৰ কৰিছে নে নে বেয়া ক্ষেত্ৰত ব্যৱহাৰ কৰিছে
উম তাকে এতিয়া আজি যিটো অনুষ্ঠান হৈ গ'ল আমাৰ আমাৰ যিটো অনুষ্ঠান হৈ গ'ল সেই অনুষ্ঠানটো মানে আজি আমাৰ বহুত দুখ লাগিছে মনত আঘাত পাইছোঁ এই ল'ৰা ছোৱালীখিনিক কেনেকৈ আনিব কৰা যায় কি কৰে আমাৰ এতিয়া অধ্যক্ষ ডাঙৰীয় তেখেতেহে কি ব্যৱস্থা গ্ৰহণ কৰে যিখিনি ল'ৰা ছোৱালী নাহিলে
হয় এতিয়া মানে আপোনালোকৰ মানে ক্লাছত ধৰি লওক হয় কওকচোন
আৰু এটা খুব বেয়া কৰিছে মানে আমাৰ যিখিনি আমাৰ কাম কৰি থকা যাতে ফেকালিটিখিনি তেওঁলোকক ফেকাল কেতিয়া আগতে যিবিলাক সেই কাম কৰিব পেলাব পৰা সতীৰ্থবিলাকে পুৰণি সতীৰ্থ তেওঁলোকক ভাত ভাত দিয়াৰ ব্যৱস্থা মানে নিৰামিষ নহয় আৰু আমিষ এতিয়া ল'ৰা ছোৱালীখিনিক যদি ভাত নিবি সেলায় অকল দৈ চিৰা দি তেতিয়' সেই ল'ৰা ছোৱালীবিলাক ক'ত আহিব সেইটো কাৰণেও হয়তো তেওঁলোকৰ সংখ্যা তাকৰ অহা নাই
অ সেইটো হ'ব
যদি নাছে বাগি এসাজ ভাত খাবলৈ নাপাই ভাত নিদিয়ে কিয় আহিব
হয় হয় এতিয়া কষ্টও হয় নাচ শিকিলে কৰিলে সেইখিনিও বুজিব লাগিব অলপমান। পজিটিভ বা নিগেটিভ চাইডটো চাব লাগিব তেওঁলোকে। আৰু ধৰি লওক আপোনালোকৰ তাতে। সংস্কৃতি বিভাগ। ভাগত কিবা ক্লাছ নহয় নেকি ধৰি লওক ল'ৰা ছোৱালীবিলাকে মানে তাতে অলপমান মন দিব বা এইটো ক্ষেত্ৰত আগুৱাই আহিব বেছিকে মন দিব।
তেনেকুৱা আমাৰ তেনেকুৱা শ্ৰেণীৰ নাই এতিয়া এইটো ভকেচনেল যিটো শিক্ষা আ। আপোনাৰ সেইবিলাক। সেইবিলাক শিক্ষা দিয়া হয় দিয়া হয়। কিন্তু সেই সংস্কৃতিৰ কাৰণে এক্সট্ৰাকে আৰু শিক্ষা দিয়া নহয় আৰ্টৰ আছ আছে বাৰু আৰ্টৰ ক্লাছ আছে।
হয় বা গান নাচ এনেকুৱা ধৰি লওঁক এক্সট্ৰা এটা মানে, অ' মানে আজিকালি ল'ৰা ছোৱা লে খিনি পাহৰি গৈছে নিজৰ কলা-সংস্কৃতি
অ', সেইটোৱেই সেইটোৱেই, তাকেই আৰু, আমি আমি ঠিক কৰিব লাগিব তেওঁলোকক হ'ব বাৰু আজিলৈ অ', অ', ঠিক আছে।